হেও।
উম, ভালে আ
গুড মৰ্ণিং।
গুড মৰ্ণিং-গুড মৰ্ণিং, ভালে আছে ন।
আছোঁ আৰু তোমাৰ?
আছোঁ, আছোঁ মইয়ো ভালে আছোঁ। আজি অলপ আলোচনা কৰাৰ কাৰণে ফোন কৰিলোঁ তোমাক। আহ ভ্ৰমণৰ বিষয়ে আলোচনা। কৰিম, আহ
কতো যাব নেকি ভ্ৰমণৰ কাৰণে?
যাম, যাম যেন লাগি আছে। কিন্তু, এই বৰষুণৰ কাৰণে ক'ত যায় কি কৰে, ন?
হ'ম।
ক'ত যোৱা যায় এনেই। ভ্ৰমণ কৰা হয় নে
কথা যাব এতিয়া দাৰ্জিলিং যাব লাগিব। দাৰ্জিলিং ন'হলে কিবা বেলেগ ঠাইত
দাৰ্জিলিঙত এনেকে বেষ্ট কি মানে ঠাই আছে য'ত
হে
দাৰ্জিলিঙত মানে এনেকৈ কি বেষ্ট জেগা আছে য'ত আমি যাব পাৰোঁ।
মইতো এতিয়ালৈ গৈ, গৈ পোৱা নাই এবাৰু মানুহে কই মই শুনো। তাত বোলে খুব ভাল জেগা জেগাটো। ধুনীয়া চাব কাৰণে।
মানুহে কি কয় মানে দাৰ্জিলিঙৰ বিষয়ে, কি আছে তাতে? কি বস্তু আছে মানে? যিটোৱে মানুহক
পাহাৰীয়া ঠাই আছে, টি গাৰ্ডেন আছে তাৰপিছত আপোনাৰ কি কয় তাত, মানে ঠাণ্ডাৰ সময়ত আৰু বেছি ভাল। বৰফ তাত বোলে ক'তবা ক'তবা বৰফ পৰি থাক এ দাৰ্জিলিঙৰ, এইটো এতিয়া গৰমৰ সময়ত ন তাত গৈ ইমান ভাল নহ', ব গৰমৰ ঠাইত একচলি, ক'ত যাব লাগে?
গৰমৰ সময়ত মেঘালয় ফালে যাব লাগে । উম', মেঘালয়ৰ ফালে যাব লাগে। মেঘালয় নহ লে মণিপুৰ এইফালে যাব লাগে। মই শুনিছিলোঁ যে তাত তাতে বোলে মেঘ ধৰিব পাৰি দাৰ্জিলিঙত পাহাৰত উঠিলে হাতেৰে চুব পাৰি বোলে। এনেকে লাগে বোলে। যাম নেকি এটা। মই যোৱা নাই এই মোৰ এটা প্ৰগ্ৰেম আছিলে, মই তাহিৰক পঠাই দিছিলোঁ ইয়াৰ পৰা।
উম'।
মইও যোৱা নাই।
মই মেঘালয় হৈ আহিছিলো। এবাৰ মই বাংলাদেশ ভ্ৰমণ লৈ গৈছিলোঁ নাহ।
উ, হুম।
তেতিয়া যে উভতি আহিছিলোঁ এই, মেঘালয় ঢাল হ'লো। এই ডালু ব। ঘুৰি মই আহিছিলোঁ। কিন্ত গাড়ীৰ পৰা যিখিনি। মানে মই চি। চালো একদম মানে পাহাৰীয়া ঠাই গছ- গছনি। খুব ধুনীয়া দেখাত।
হয় হয় ইচ্ছা হৈছে মানে কৰবাত ফুৰিবলৈ যাবলৈ।
উম মোৰতো ইচ্ছা হ'ল বহুত দিন হৈ গ'ল ক'তো যোৱা নাই।
ক'ত যোৱা নাই একেলগে যাম। অ অলপ স্কুলবিলাক ছুটি। হ'লে ন? জুলাই জুন মাহ পৰীক্ষা চলি আছে বাতচা বিলাকৰ। জুলাইত। শেষ হ'ব মোটামুটি এদিন দুদিন ছুটি এটা লৈ অলপ ফুৰি আহিম বুলি ভাবিছোঁ। চাইফুলক। হয় চাই। ফুলকো ক'লোঁ চাইফুলো যাব বোলে। বেছি এক্সপেনচিভ নহয় হয়।
কম চে কম চাৰি পাঁচ জন মান একলগে যাম হা।
হয় হয় হয়।
মানে দুই দুই তিনিজন গ'লে সিমান মানে ভাল নালাগে। প পাঁচ ছয় জন থাকিলে।
হম হম। অলপ ভেকেচনটো এনজয় কৰিব লাগে। মজাটো বেলেগ এইটো জুলাই মাহতটো আৰু বেছি বৰষুণ থাকিব না? কোনটো মাহত যোৱা যায়।
আকৌ কিন্তু বাছএ। এই ল'ৰা ছোৱালী পৰীক্ষাটো শেষ হ'ব জুলাইতে। বন্ধ থাকিব হয়। বন। জুলাই মাহতে যাব লাগিব না? নহলে আকৌ স্কুল খোলা থাকিলে যাব নোৱাৰিম।
যাব নোৱাৰি হয়। সেইটোৱে ভ্ৰমণ কৰিব লাগে ভ্ৰমণ কৰিলে মানে মনটো ভাল লাগে। অলপ বেলেগ নতুন পৰিৱেশ দেখা যায়।
তুমি ক'ত-ক'ত গৈছা এতিয়ালৈ?
বহুত ঘূৰিলোঁ মই অসমৰ পৰা আমাৰ পশ্চিম ফালে ডাইৰেক্ট হিমাচললৈ গৈছোঁ মই সেইফালে। এইফালে চাউদত-চাউদত যোৱা নাই চাউত গৈছোঁ মহাৰাষ্ট্ৰলৈ গৈছোঁ। মহাৰাষ্ট্ৰ, নাগপুৰ। মুম্বাই ইফালে পুৰী, ভূৱনেশ্বৰ তাৰ
আৰু ভাৰত তৰ বাহিৰত
ভাৰতৰ বাহিৰততো মোৰ সুবিধা আছে মানে মোক ইনভাইটেশ্যন আছে কিন্তু মোৰ পাছফুৰ্ট নাই থকাৰ কাৰণে মই যাব নোৱাৰোঁ মোৰতো সুবিধা বহুত আছে। জোৱা অহা থকা। খোৱা চব আছে। সব সুবিধা আছে।
বানাই লওকচোন পাঁচ ফুটটো বানাই লওক মোৰ মোৰ তু আছেই
আপুনি যে কিমান কৈছে মোক সেইটো
উ মোৰ আছে মই গৈছো।
উম
মই দুই তিনিবাৰ গৈছো ভাৰতবৰ্ষৰ বাহিৰত গৈছো মই
আপুনি গৈছে মই জানো তিনিবাৰ গৈছে।
এ কিছুদিন আগত নেপালৰ পৰা ঘূৰি আহিলো।
উম আপুনি তু সদায় গলেন নেপালত উম থাকি দে।
ভূটান গৈছোঁ।
মানে আপোনাৰ ইচ্ছা হ'লে আপুনি নেপালত যায়। মই নেপালত এতিয়ালৈ যাবই হোৱা নাই। ওচৰতে হয়।
মই এটা কথা এইটো কিন্তু এই নে কথা টো কিন্তু ভাল কেনেকৈ মানে কম খৰচত কম খৰচত মানে ইণ্ডিয়াৰ বাহিৰত যাব পাৰি আমি।
আৰু বিনা ডকুমেণ্টছত
হয় তাত কোনো পাঁচপ'ৰ্ট ন লাগে হয় পাছপৰ্ট নালাগে ডুকুমেন্ট বুলি কলে আপোনাৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লাগিব
আচ্ছা এনে থকা খোৱাৰ থকা খোৱাৰ খৰচ কেনেকুৱা কি ধৰণৰ
তাৰমানে তাত হোটেল খৰচটো খুব কম আমাৰ ইয়াত যেনেকুৱা এৰাতিৰ কাৰণে এক হাজাৰ বাৰশ পোন্ধৰশ টকা লয় তাত তেনেকুৱা নহয় তাত মোটামুটি তিনিশৰ পৰা চাৰিশ ইমান কমকে এই মানে খোৱা লোৱা বস্তু খিনিত অলপ দাম বেছি আৰু মানে বেছিভাগ বস্তু মানে কি কয় সেইটো হাফ বইল।
অঁ বুজ সেইটো ভাল খোৱাৰ কাৰণে।
এইকাৰণে সিহত মানে স্বাস্থ্যতটো ভাল আৰু বেমাৰ আজাৰ সিহেতটো বহুত কম।
বহুত কম। উম, উম, উম। চাগে, চাগে তেওঁলোকৰ কি বুলি কয় গেছৰ সমস্যা
নাই নাই নাই। গেছৰ সমস্যা, চকুৰ সমস্যা এইবোৰো নাই সিহঁতৰ
তাৰপিছত সিহঁতক এই যিবিলাক ই শাক চবজি বিলাক আছে, এইবিলাক সাৰ নিদিয়ে নেকি চাগে।
কোনো ৰাসায়নিক এ মানে ইউজ নহয় তাত। ব্যৱহাৰ নকৰে ৰাচায়নিক। চব জৈৱিক
পাহাৰত উৎপাদন কৰে ন?
হয়।
এনেই আহ দুই তিনি ৰাতি থাকিলে কিমান খৰচ আহে তাতে, নেপালত?
আমি যদি তিনিজন মান যাওঁ আৰু এক সপ্তাহ যদি থাকো নেপালত হা
উম।
তাত আপোনাৰ ধৰক হোটেল খৰত যাব এ এসপ্তাহত যাব দুই হাজাৰ টকা।
মাত্ৰ?
মাত্ৰ। দুই হাজাৰ যাব এসপ্তাহত। আৰু এ খোৱা লোৱাটো সেই টোত কিমান আৰু যাব, এজনক দিনত ধৰক আহ তিনি শ কৰি ধৰিলে? মোটামুটি হাজাৰ টকা? হাজাৰ টকা দুটাত ধৰিলে আ সাত হাজাৰ আঠ ন হাজাৰ তিনিজন মিলি দচৰ পৰা এঘাৰ হাজাৰ টকা যাব।
উ য যোৱা যায় আৰামত যোৱা যায় ন?
উম। আৰু তাত যোৱা খৰচ কম না ট্ৰেইনত আ ট্ৰেইনত গ'লে কিমান আৰু লাগে, ট্ৰেইনত গ'লে এশ কিমান টকা বা লয়
উম কৰ' পৰা যাব লাগে নেপালত, মানে সোমাই কৰ' পৰা?
অঁ। আপোনাক ইয়াৰ পৰা যাব লাগিব শিলিগুৰি শিলিকিৰৰ এই শিলিগুৰিৰ পৰা বাছ, গাড়ীৰে যাব লাগিব পানী টেংকি বুলি এ এটা জাগা আছে পানী টেংকি। এই পানী টেংকি যাব লাগে পানী টেঙকি সেইটো হয় সেইটো হ'ল বৰদান তাত আপোনাৰ কিবা ডকুমেন্ট চেক হ'ব আৰু আপোনাৰ লগত যদি কিবা কাপ চাপোৰ বা কিবা বেগ চেগ থাকে এইবোৰ তাত স্ক কৰেৰে ইিনি কৰাৰ পিছত আপোনাক মানে এটা কিবা আছে ডাঙৰ এটা ব্ৰিজ আছে
হম
ব্ৰিজ পাৰ কৰি এ ব্ৰিজৰ মাাজ লৈ লৈ যাব বাৰে বেংগলৰ যিবোৰ গাড়ী আছে সেইবোৰ লৈ যাব তাৰপিছত ব্ৰিজৰ মাছ লৈ যোৱাৰ পিছত তাত এৰি দিব তাত লৈ যাব আপোনাৰ নেপালৰ আহ ত তাৰ পৰাৰা মোটামুটি উম পাঁচশ মিটাৰ মান যাব যোৱাৰ পিছত এই নেপালৰ আপোনাৰ কি কয় গাড়ী ৰখা ঠাই যিবোৰ আছে তাত যাব তাত গ'লে আপোনাৰ তাৰ পৰা চব চাইড গাড়ী পাব কাঠমাণ্ডু লৈ যাব পাৰিব আপুনি তাৰ পৰা
আচ্ছা
কিন্তু গাড়ী ভাড়াটো অলপ বেছি
বেছি ন নেপালত কি সমতল জোগাতটো নাই না
উ আছে কিন্তু পাহাৰী এটোই বেছি
ৰাস্তা বিলাক
ৰাস্তা আ ৰাস্তা ৰাষ্টাবোৰ বেছি ভাল নহয় এতিয়া বনাই আছো মই যেতিয়া গৈছিলো বনাই আছে যে
উ উ ত আমি প্লান কৰোঁ এবাৰ না আলোচনা কৰি, তাৰপিছত। হয় হয়। চাই বলৈ বহত ইণ্টাৰেষ্টেড। ফুৰিবলৈ যাব ক'ৰবাত।
তেনেহলে মই এই বিষয়ত এটা কাম কৰোঁ। আৰু এজন মোৰ বন্ধু আছে, তাক মই এটা ফোন কৰোঁ।
হয় হয় হয়। ঠিক আছে। ঠিক আছে ঠিক আছে। হয়।